মোৰ খবৰ ভালে আছে দিয়া। তোমাৰ কি খবৰ?
এ ভালে। কি কৰি আছা তুমি?
আছো এনে, শুই আছিলো মানে ইয়াৰে আগত এতিয়া উঠিছো আৰু।
উম, উম, মইও বিচনাতে আছোঁ, এই বিছনাতে আছোঁ মইও। যি কাম। উম, নাই উঠা এই কাম-চাম কৰি একদম ভাগৰি গৈছিলোঁ সেইকাৰণে। শুই গৈছিলোঁ মই একদম পুৰা, উঠিবই মন যোৱা নাই এতিয়া মোৰ।
সেইটো হয় এবাৰ মানে শুই গলে মানে উঠিব মন নাযায়, যে মানে টোপনিতো কমপ্লিট হোৱা নাই ন।
তোমাৰ এই আঠটাত উঠিলোঁ। তাৰপিছত দোকান-চোকন গ'লো, তাৰ পিছত আকৌ আহি কিনে এই মাছ-চাছ বনালো। তাৰপিছত আকৌ বাচন-চাচন ইমান বাচন আছিল, সেইবিলাক ধুই কেনে আকৌ পুৰা
একদম এইবিলাক চাফা ঝাৰু-টাৰু মাৰি কিনে, আকৌ গা-চা, কাপোৰ-চাপোৰ ধুই কিনে ভাত খাই কিনে গৈছোঁ মই, এই কাৰণে একদম ভাগৰি গৈছোঁ মই।
মোৰতো আকৌ মানে, ঘৰৰ কামটোতো কৰিব লাগেই। তাৰপিছত ক্লাছ থাকে, ক্লাছ সেই তিনি ঘন্টা, চাৰে তিনি ঘন্টা। কৰি আকৌ আহোঁ, মানে আৰু পাহাৰৰ ওপৰত ঘৰ ন। উঠি আহোঁতে, আহোঁতে।
উম, উম, বাপৰে আৰু বেছি ভাগৰে, ভাগৰি যোৱা দাখন ত' মইতো থাকিলে মই পাগলাই হৈ যাই গ'লো হয়।
শুইছিলো, তাৰ পিছত মাজতে মানে এটা লগৰ মানে ফোন কৰিল, তেতিয়া আকৌ উঠি গ'লো।
উম, এ এনেও বেছি-বেছি টাইম শুলে মাথাৰ বিষ উঠি যায়। মই বিচনাতে আছোঁ। অ', মই বিচনাতে বাগৰি আছোঁ আৰু অলপ সময়। এতিয়া অলপ পিছতে উঠিম। চাহ-তাহ খাম অলপ পিছত।
অ', ময়ো অলপ দেৰিকে দৌৰিব যাম আৰু।
অ', এই মই গ'লো হয় দৌৰিব, এই লগৰে তাই মানে কিবা কাম আছে সেইকাৰণে, নহ'লে গ'লো হয়।
অ', মোৰ নাই। মইতো অকলে যাওঁ, অকলে দৌৰিলে ভাল হয়।
অ', এই নহয়, মোৰ মানে লগৰ মানে, সদায়-সদায় লগৰ লগতে যাওঁ ন। আজি আৰু অকলে গ'লে কিবা, আজিব লাগিব ন, সেইকাৰণে যোৱা নাই মই।
আমাৰ ইয়াত মানে কি, আছে হা মানে দৌৰত মানুহ আছে কিন্তু সিহঁতৰ পেৰেণ্টছে কি যাব নিদিয়ে। মানে মই এতিয়া দৌৰো সেইটোয়েতো। মই এতিয়া দৌৰো মানে আন্ধাৰত হা, সাতটা বজাৰ পৰা দৌৰো, সাতটা বজাৰ পৰা দৌৰিলে মানে এক্সাৰচাইজটো আমি এটলিষ্ট এক ঘন্টাটো কৰিবই লাগিব।
অ',
হয়নে নহয়? এক ঘণ্টা যদি নকৰোঁ আমি
আৰু তোমাৰ মানে দৌৰাৰ আগতে এক্সাৰচাইজ কৰিব লাগে, দৌৰাৰ পিছতো কৰিব লাগে তোমাৰ।
সেইটোয়েতো, তাতে টাইম গুচি যায় আৰু আহা যোৱা ৰাস্তা টা টাইমটোতো আছে, তেনেহ'লে আঠটাটো বাজিবই ঘৰত যাই পাওঁতে-পাওঁতে।
অ', তে?
নাই, সিহঁতৰ পেৰেণ্টছে যাব নিদিয়ে।
তে যল্দি যোৱা কি আছে অলপ, চটত গুচি যোৱা।
মানে ছয়টাত মানে অলপ আজিকালি পোহৰ হৈ থাকে ন, ভাল নালাগে পোহৰত।
আমি মানে কি ইমান মানে ছটাত, চাৰে ছটা এনেকুৱা টাইমত যাওঁ, অলপ এক্সাৰচাইজ কৰি খোজকাঢ়ি থাকোঁ, তাৰপিছত এই আন্ধাৰ হৈয়ে যায় অলপ।
এ সেইটোৱে, ময়ো মানে কি চাৰে ছয়টা মানত যাওঁ। উম,
তুমি কিবা এপ্লাই কৰিছা?
এতিয়াতো কৰিছো আছাম পুলিচৰ।
অ', আচ্চা, সেইকাৰণে দৌৰি আছা এ একো নাই একো নাই দিব লাগে কি আছে। ট্ৰাই কৰিব লাগিব, মই দিম কোনটো সময় ত মই জানা নে? এপ্লাই কৰে কিন্তু নকয় একো নাই এনেকুৱা কি আছে।
সেইটোয়েতো মানে এনে নহয় এক্সপিৰিয়েঞ্চৰ কাৰণে আৰু দৌৰাতটো মানে কি? আগতেও মই দৌৰা আছিলো। মানে এপ্লাই নকৰাৰ আগতেও, মানে এনেই ফিজিকেল ফিটনেচটো লাগে ন। আজিকালি ছোৱালীৰ মানে যেনেকুৱা চিটুৱেচন হৈছে।
আমি যোনটো ফিল্ডত দৌৰো ন সেইটো ফিল্ডত এটা বুঢ়া মানুহ আছে। কি জানানা? সদায় এইটটি ৰাউন ছেভেনটি ৰাডন মাৰে জানা। পাগলাও হৈ যাবা, তুমি বাপৰে মই ভাবিলো অ মই সুধিল সুধিলো। যে কিমান এই কি খায় আপুনি যে কিমান মানে কি কৰে? দৌৰাৰ পিছত মই ঠাণ্ডা পানী খাওঁ। মই কৈছোঁ ভা ভাই। মই কৈছোঁ এইট-এইট-এইটো টাইমত এইটোৱেতো আৰু ই এই মানে তাৰ কিন্তু একো নহয়। এতিয়া যে ই দৌৰি আছে তাৰমানে যদি আমাৰ টাইমত যদি দৌৰিলে কিমান কি পালে হয়। ইমান কোনোৱে দৌৰিব তাৰ লগত দৌৰিবই নোৱাৰি আৰু চেইম স্পিড, চেম ভৰি জানানা? একদম ডিষ্টেন্ঞ্চটো একদম চেইম হয়।
মানে শ্ল' হৈ নাযায় আৰু মানে এটা স্পীডতে গৈ থাকে।
অ'। বা আৰু সন্দেশ চানডে মই ক'লো ন' চানডে আজি কিবা মাৰিব চানডে কিন্তু আজি চানডে স্পেচিয়েল, আজি অলপ আৰু বেছি মাৰিব।
আজি ফ্ৰাইডে হয়।
নহয় অ' আজি নহয়, চানডে থাকিলে ফুতো মই।
অ'।
তাৰপিছত ক'ব এই ছেভেনটি, ফৰ্টি ফাইভ। এই চিক্সটি ফাইভ মাৰিলো, এই বেছি মাৰা নাই।
আৰু মৰিলোঁ হয় কিন্তু এই মাৰা নাই, মই কৈছোঁ বাপৰে আমিৰ
আমি দছটা মাৰোঁতে মৰি যাওঁ আমি। দছ ৰাউণ্ড মাৰোঁতে মৰি যাম আমি, সি মানে বাপৰে। তাৰলগত নৰি, মই মানে ট্ৰাই কৰি চাইছোঁ তাৰ লগত নৰি, উম।
আৰু পাচ ৰাউণ্ডটো মানে কি, মানে মনতে ভাবো এই নোৱাৰো আৰু। তাৰপিছত আকৌ ভাবা যায় নাই নাই পাৰিম সেনেকে যাই যাই কিবাকে দছ ৰাউণ্ড হয়।
সেইটো হয়। এ, তই ওচৰত থাকিলে তোৰ লগত গ'লোঁ হয়, অ' চদাই গ'লোঁ হয়।
এই সেইটোৱে প্ৰব্লেম হৈছে, যোনে মানে দৌৰিব মানে খোজে ন' সিহঁত মানে সেনেকুৱা লগৰবিলাক চব দূৰত আছে। আৰু যোনবিলাক মানে নদৰে সেইবিলাক ঘৰৰ ওচৰত।
এচ বি দেউলৰো আহেতো এন চি চিত, দুটামান দুটামান আহি আছে যে। এই মন মঞ্জিল মঞ্জিলক চিনি পোৱানা তই?
পাওঁ পাওঁ।
অ' ই আৰু এটা আছে লগৰজনী। তাইও মানে আহে আৰু দৌবৰ কাৰণে, সিহঁতে এপ্লাই কৰিছে মানে।
অ' মানে আৰু সেই মোৰ লগত দুইদিন মান তই ইলিমাও আহা কৰিছিল।
অ' আচ্ছা।
ইলিমাই আহিও মানে এতিয়া বোলে তাই গাঁৱত আছে। সেইকাৰণে আহিব নোৱাৰে। মানে সিহঁতৰ ওচৰত বোলে ফিল্ড নাই। হা?
ফিল নাই, গাঁৱৰ মানুহ পথাৰতে দৌৰে।
গম পাইছোঁ, নহয় ইলিমাৰ কথা কৈছোঁ, ইলিমাৰ ঘৰৰ ওচৰত।
অ'।
সেইকাৰণে তাই ইয়াতে স্কুটি লৈ ডেইলি মানে গধূলি আহা আছিল তাৰপিছত এ এতিয়া আৰু তাই গাঁৱত গুচি গ'ল।
অ' আচ্ছা আচ্ছা, তাই ক'ত থাকে, মানে ওচৰতে থাকে ন'?
ই আ, জাগাটোৰ নাম পাহৰিলোঁ।
অ' এনে ক'বাত গৈছেনে নাই এতিয়া ফুৰিবৰ কাৰণে তই? ফুৰিবৰ কাৰণে ক'বাত গৈছে নে নাই এতিয়া ইমান গৰমত ৱাটাৰফল চোৱাটাৰফল!
নাই যোৱা, মোক যাব দিব। যাব দিব মানে কি এইটো মাহতো মই যাবই নোৱাৰো চানডেৰ বাহিৰে মই ফ্ৰী নায়ে। মানে এটা ক'ৰ্চ কৰি আছো সেই ক'ৰ্চটোৰ কাৰণে মানে মই টাইমে দিব পৰা নাই।
এই এইটো যে আমি যে চাইছিলো ঐ বুল ষ্টেক বুলি। সেইটো ক'তছে ইমান ধুনীয়া জাগা জানা না?
বুল ষ্ট্ৰেক এইটো বাঁহৰ যে?
অ'।
সেইটো মেঘালয়ত আছে।
মানে আৰু বহুত ধুনীয়া জাগা যে পায় সেইটো। এই পানী চানী যে একদম মেঘালয়তো বহুত আছে তোমাৰ। কিন্তু বুল ষ্ট্ৰেক এটাত দেখিছো মই ইমান ধুনীয়া। উম, সেইটোত যাব মন আছে ৰে মোৰ। এটাতো লু-লুমেৰিচ লুমেৰিচ গৈছিলো মই।
ছানডে বা ছানডে ছেট আ ছেটাৰডে তেনেকে কৰিবিচোন তেতিয়া মইয়ো যাব পাৰিম।
উম, এই এনেই মেঘালয় চেঘালয় হ'লেতো গাড়ী হ'লে বেছি ভাল।
উম, সেইটো হয়।
উম, ইমান ধুনীয়া জাগা মানে য'ত আৰু ধুনীয়া জেগা ক'লেই মেঘালয়া।
উম। আৰু আমাৰ গুৱাহাটীত থাকো ন গুৱাহাটীৰ চবচে ওচৰতটো মেঘালয়াই। কিবা এটা হ'লে ব'ল শ্বিলং যাওঁ ব'ল মেঘালয় যাওঁ তেনেকুৱাই। মানে বেলেগ মুখত নাহে এই দুটাই আহে।
উমিয়াম যাওঁ কিবা যাওঁ বা।
সেইটোয়েতো।
আছে ফেৰ্মাচ আছে বহুত জাগা। তাৰে এই পাৰ্কবিলাকো ইমান ধুনীয়া ধুনীয়া ন? তোৰ ৱাৰ্ড লেক। শ্বিলঙৰ তাতে চেৰি ব্লচম যে হয় ইমান ভাল লাগে।
মানে আমাৰ গুৱাহাটীখনো ধুনীয়াই বুলি ক'ব পাৰি। কিন্তু মানে কিছুমান মানুহ আছে ন যোনে চাফা কৰি নাৰাখে।
এই সেইকাৰণেতো। আমাৰ গুৱাহাটীও ইমান বেয়া নহয়। কিন্তু মানুহবিলাকৰ আজিকালি বেছি চুষ্টি বেছি হৈছে।
য'ত যি পাই পেলাই দিয়ে। মানে যোনে বেছি জ্ঞান দিয়ে ন সেইটোয়ে পেলাব চাবিচোন।
উম, উম। মানে এতিয়া বস্তুটো মানে কি পেকেট এটা ল'লে। বস্তুটো খালে, পেকেটো মানে কি অলপ দূৰত যায় ডাষ্ট
এইটোয়েতো যায় কিনি বেগত থৈয় ল ন পিছত যায় কিনে পেলাই দিবি কি আছে।
সেইটোৱে।
সেইবিলাক নিজৰে মাথা নাই মানে ইমান ডাঙৰ ডাঙৰ হৈ কেনে। আৰু গুৱাহাটীত নাম আহিছিল নহয় ইমান লেতেৰা হোৱা।
নাম কিহৰ কাৰণে আহিছে, কিছু এইবিলাক মানুহৰ কাৰণটো আহে।
অহ পিক চবে নিজে ভাবিব লাগে যে যোনটো জাগাত থাকে মানুহে নিজে চাফা কৰিব লাগে। এইটো কোৱা বস্তু নহয় ন।
এইেটোৱে গুৱাহাটীখনতো এটা মানে কি নিজৰে ঘৰ। নিজৰ জেগাত টো মানে চাফা কৰি নাৰাখে।
অ', সেইটোৱে। সেইকাৰণেতো আজিকালি কিমান কি হৈয়ে আছে মানুহৰ
সেইটোৱেতো
হ'লে ত আৰু বেছিয়ে হ'ব
উম
বুজিলি যে বা নিজৰ মানুহে বুজি নাপায়। বেলেগ আৰু কি
নিজৰ ফালৰ পৰা ট্ৰাই কৰি আছো আৰু যিমান পাৰো
দে আছে দে না মই ফোন কৰিছো অলপ পিছত দে
অ ঠিক আছে হ'ব দে